উহ। কি কৰিছা?
এইয়া আছোঁ এনেই। বালে পইচা দি আছে দছ টকা, বিছ টকাকে
হা। হা। কিহৰ পইচা দিছা অ'?
কিহৰ পইচা দিছো মানে, এই মোৰ বায়ে দি দিছিলে পইচা মানে চেন্ডেল এযোৰ কিনিছিলোঁ।
আচ্ছা।
তাকে মই এতিয়া মানে তাইক দছ টকা, বিশ টকাকে, পাঁচ টকা তেনেকে দি আছো। তাইক মই মানে দিব লাগে সাতশ টকা। দিম মই চাৰিশ -পঞ্চাশ টকা। মোক এতিয়া কৈছে- ঠগিবলৈ আহিছ বোলে।
উম। মানে চাৰিশ পঞ্চাছ টকা কিহৰ কাৰণে দিবা?
হা?
চাৰিশ। বাকীখিনি
কিহৰ কাৰণে মানে সাত, অঁ নিদিওঁ আকৌ।
বাকীখিনি মানে নিদিয়ে?
নিদো।
এটো চাৰিশ পঞ্চাছ টকাটো মানে তেনেকে দিম বুলি ভাবিছিলা। নে -কি?
অ'। অ'। দছ টকা, পাঁচ টকাকে দিম মই আৰু।
আচ্ছা।
উম। তাকেহ। তাকে ফটোৱো কৰি আছিলো। ঠগিবলৈ আহিছঁ বোলে মোক। সেইবুলিহে দম দিছে আৰু মোক। কি কৰিছা তুমি? হা গ'ল। ডিউটি গ'ল।
অঁ গ'লো। গ'লো। মই আছিলোঁ ঘৰতে। উম। কি কৰিবা, এই ওলাই গৈছিলোঁ মাজতে অকণমান। গাখীৰ আনিবলৈ।
অহ।
তাৰ পৰা খাই মেলি আৰু, গা -চা ধুই মেলি, খাই মেলি এতিয়া বহিছোঁ আৰু।
অ' কিমান আনা গাখীৰ?
উম। গাখীৰ এপোৱামান আনো।
এপোৱা কেনেকে লয়?
উম। পোৱা কেনেকে লৈ জানো! ত্ৰিশ টকা মানকে লয় নেকি!
ত্ৰিছ টকা। আমা ইয়াত পোন্ধৰ টকা টকামান হয় নেকি, অঁহ। পোন্ধৰ টকা।
অ' পোৱা ত্ৰিশ টকা নহয় পোৱাৰে। অহ। ঠিক। ঠিকে। পোৱা ত্ৰিছ টকা নহয়। আ লিটাৰ, অ কি কয় আধা লিটাৰত এ ত্ৰিছ টকা হয়, ঠিকে। এক লিটাৰত ষাঠি টকামানকে লয়। অঁ তেনেকুৱা চাগে। ভালকে নাজানো মানে। মন্থলিয়ে দিয়া হয়।
অহ।
সেইটো কাৰণে গম নাপাওঁ অঁ বাকী
তুমি ফো হা এনেই আছো অ হ পইচা দি আছো খালা নাই কিবা
হা খালোঁ বাৰু খাই পেলাই বহি আছো তুমি খালা? আজি যে হেৰি খালো এইটো পোলা মানে পোলাও নহয় আৰু ভাত ভাজি দিছিলে মায়ে
অ ভাত ভাজি দিছিলে অ ভাত ভাজি
তুমি কি খালা
মই মইতো ঢেৰ খালো খাওতে
ঢেৰ খালা নেকি? অ বাহঃ কি খালা অ
ঢেৰ মানে তোমাৰ ফাৰ্ষ্ট খালো বুট
বুট খালা
অঁ বুট খালোঁ তাৰপৰা পিঠা খালোঁ তাৰপৰা ডিম খালোঁ তাৰপৰা ৰুটি এফাল ভাজি সেয়াই
প্ৰথমতে কি খাইছিলা বুলি কলা
বুট খাইছিলো অ তাৰপৰা পিঠা
পিঠা তাৰপিছত
তাৰপৰা ডিম
তাৰপিছত ডিম তাৰ পিছত
তাৰপিছত ৰুটি এফালে ভাজিয়ে খালো সেয়া বাছ হৈ গ'ল
আচ্ছা মানে চাবলৈ গ'লে চাবলৈ চাবলৈ গ'লে মানে বস্তুটো মানে ভৰ্তি হৈছেগৈ আৰু জনে নাই যেনে তেনে ভৰ্তি হৈছেগে আৰু অকণ অকণ অকণকে নাই মোৰ আহা নাই একো নাই একো নাই
তেনেকে হা তেনেকে খালে ভাল
তেনেক খালে ভাল আৰু অ হয় হয় ৰুটি এফালহে মানে এনেই হিচাপত বস্তুতটো ঢেৰ হৈছে নাই মানে কি হয় হিচাপত বস্তুটো ঢেৰ হৈছে কিন্তু পিছে পৰিমাণটো কমি গৈছে ন
পৰিমাণটো কমি গ'লে হলে পেটটোতো ভৰিলে ন
সেটোৱে কৈছো পৰিমানটো কম গৈছে যেতিয়া বহুত বেছি খোৱা নিচানা লগা নাই চাগে আৰু ঠিকে ঠাকে আৰু
অ অ অ অ সেইটোৱে উম উম গম পাইছো
বাকী মা হত আছে?
আছে আছে এ ওলাইছিলে আহিছে
অঁ', আমাৰ মা হঁতো আছে অঁ', ঘৰতে আছে।
অঁ', কি কৰিছে?
এই আছে ভিতৰতে কিবা কিবি বনাই আছে নেকি খাবলৈ।
অঁ', ভাত বনাইছে নেকি?
উম, চাগে দেই ভাত বনাইছে চাগে অ মই গম
অ', কেলে তুমি আকৌ নবনোৱা নেকি?
কিবা এটা কিবা এটা বনাই থকা দেখিছোঁ আৰু নাই নাই বনোৱা মই মই এই বনাওঁ কেতিয়াবা কেতিয়াবা বনাওঁ আৰু এনেই ইমান বনোৱা নহয় আৰু
এনে কেতিয়াবা কি বনোৱা তুমি?
কেতিয়াবা মানে হেৰি কেতিয়াবা কেতিয়াবা বনাওঁ মেগী বা নহ'লে কিবা কেতিয়াবা ভাজিয়ে বনাওঁ আৰু যদি মানে মেগী বনাওঁ। অ', আলু ভাজি এনেকে আলু চয়াবিন দি এনেকে বনাও ভাজি।
ল'ৰাবোৰে বেছিকে মেগী আলু ভাজি এইবোৰেই বনাব জানে।
নাই বেলেগ বস্তু জানে ইমান যেতিয়া দৰকাৰ হলে অ', দৰকাৰ হলে বনাও আগতে মানে মই বনাইছিলো টো চবে বনাও আগতে। মানে যেতিয়া ৰুমত আছিলো, এতিয়া মানে এতিয়া নাই যেতিয়া এতিয়া ঘৰত মা হতে, বনাই দিয়া কাৰনে
তেতিয়াও চাগে আৰু ভাত দাইল আলু দি দিয়া আৰু ন'।
উ, আলু মানে আলু দিয়া হয়। হলেও ভাজিও কেতিয়াবা-কেতিয়াবা বনাও আৰু।
উম,
উম, তেনেকুৱা।
বনাব জানা তেতিয়াহলে।
বনাব জানো হয়, ম'ম'ও বনাও ছিলো ম'ম'ও এইবাৰ বনাইছিলো মোক সিকাই দিছিলে, এই অ', আমাৰ চিনাকি ছোৱালী এজনীয়ে মোৰ। অ', তেনেকে অ',
কেনেকুৱা ভাল হ'লনে খাবলে?
অ', খাবলে ভলে হৈছিলে দেই অ'
অ',
হা খাবলৈ ভালেই হৈছিলে, নিজে মানে তেনেকৈ মই বনাই পোৱা নাইতো।
উম, কিহে বনাইছিলা আটা নে ময়দা? আটা নে ময়ডা?
মই কি দিছিলোঁ আটাই দিছিলোঁ অ', আটা দিছিলোঁ।
অ', আতাতোৱে ভাল একেই লাগে প্ৰায় খাবলে।
অঁ', অঁ', আচ্ছা তুমিতো বনাইছা চাগে ন'?
মই বনাওঁ।
উম, উম, হয়-হয়।
অ',
এতিয়া বাকী আছোঁ আৰু পঢ়া শুনা কৰিম বুলি ভাবিছোঁ, আহিছোঁ এতিয়া পঢ়িবলে অকণমান।
অ',
পঢ়িমতে লাগ পঢ়িম আৰু কাইলৈ পৰীক্ষা আছেতো।
অ, কাইলে আছে তিনতা পা আছিলে ন?
তিনিটাৰ পা আছিলে হয়।
অ, অ, ঠিকে আছে হৈছেগে।
কি হৈছেগে আৰু। নহোৱা নহয় হৈ আছে ৰিভাইজ কৰিছোঁ আৰু। অ, সেনেকুৱাই
অ',
বাকী দেউতাহত আছে।
আছে-আছে জানো পাই কি কৰিছে?
অ, আজি বাগান বোলি নাই যোৱা নেকি?
বাগানলে তাকে ফোন কৰিছিলে বাট আছে হৈছে নি সুধিছে। নাই জানো পাই কি কলে কাইলে লগাব নেকি ঠিকা সম্ভৱ।
মানে পাতটো কিমান দিনৰ ভিতৰত হয় বাৰু গজোঁতে।
সেইটোও এতিয়া, মই মানে, মোক সুধি দিছা তুমি মই ভালকৈ নাজানোঁ সেইটো প্ৰশ্নৰ আৰু, উত্তৰ।
নহয় মানে, এক, দুদিন মানৰ আগতটো পাঠটো নাছিলে।
অ', নাছিলে হ'ল ন ', অলপ চিঙা, অ', হ'ল ন'। যিটো এসপ্তাহমানটো হ'ল, তোমাৰ চাগে।
অকে ত' সেইটোৰ পৰা আমি এ গম পাম চাগে সপ্তাহৰ ভিতৰত মানে ফা
অঁ, গুজি যায়, তেনেকুৱাই হয় চাগে, অঁ। কাইলে চাগে চিঙাব, উম, কাইলে মানে চিঙাব নেকি? অঁ অঁ, তেনেকুৱাই আৰু বাট, বৰ দীঘল হৈ গ'লে বেয়া।
অঁ অঁ, সেইটো কথা, কাইলৈ মানে আকৌ চিঙাব পাৰিব আৰু।
অ', এইবোৰ আকৌ বাচি বাচিহে লয়।
অঁ, চবটো নল চাকে পাৰ ন
চবটো নলয় অ', বাছি, বাছি নিয়ে। কিছুমান পেলাই দিয়ে, চাই মেলি।
অঁ।
তাকে কাইলে ঠিকাকে, চিঙাব নেকি? ঠিকা চিঙিলে ভাল হয় যেতিয়া, আৰু ঠিকাকে চিঙাম কৈছে,
উম, সেইটোৱে ঠিকাতে ভাল।
হম।
ঠিকাত পালে মানুহ ভালেই।
ভালে অ'।
তাকে মইহে ল'ব লাগিব ভাবিছোঁ, খালি হা
কি, কি ল'বা তুমি?
বাগানৰ দায়িত্বটো, ভাবি আছোঁ। খালী মানে
ভাবি থাকোঁতে, উম।
গৈছেগে আৰু, হেৰি মানে স্কুটি খনো নাথাকে ন', ত' ৰাস্তাটো ভাল নহয় সেইকেইটা হ'লে যাবলৈ সুবিধা হ'লে ভাবি আছোঁ। আৰু যাম বুলি। সেইফালে পথাৰেদি গ'লেটো অৱস্থা বেয়া হৈ যায়, উম।
স্কুটি এখন আকৌ এখন হ'বলৈ, ৰাস্তাতটো আকৌ এবাৰ হ'বলৈ নোহোৱালৈকে, এনেকে চলি থাকিব লাগিব আৰু।
উম, চলিব লাগিব।
হয়, দেউতাকো লগত লৈ যাব লাগে লগতে, যাব পাৰি আৰু দেউতাৰ লগতে। ত ', মানে তুমি থাকিলে অকণমান বস্ত্তটো ভাল হয় আৰু, নিজে বস্তুটো জনা শুনা আজিকালি
পথাৰত তোমাৰ গোটেই বৰষুণ দি থাকে, গোটেই গেলা, এখন গচকি পেলাই যাবলৈ হ'লে আৰু মোৰ ভৰি চেচ হৈ যাব, এনেই এবাৰ সেই গৈছিলোঁ এদিন, চাবলৈ তাৰ সেই সেইকাৰণে যোৱা কাৰণেই, মোৰ ভৰি অৱস্থা নাই।
হয় নেকি, অ', কি হৈছিলে?
এই তোমাৰ এইবোৰ কি হৈছিলে মই নাজানোঁ দেই, এজনে কৈছে কিবা ওপ চকুৱা নে কি কয় যে এইবোৰ শুনিছাঁ, ওপ চকুৱা নে, উপ চকুৱা উপ চক কোৱা নেকি, যে কয় যে, অ', উ, হা
মই তামুলত
গামলে ম এইটো কালি দাদা এজনে কৈছিলে, উপ চকুৱা হৈছে বোলে এইটো, মই নাজানো বাৰু কি হৈছে মোক হেৰি, ডক্তৰক দেখাইছিলোঁ, লোচন দাক যে, সেইটোৱে সানি আছোঁ। উম, সেইবোৰ সেইটো হয় বুলি কৈছে, উপ কোৱা হয় হৈছে বোলে এইটো বোলে, পথাৰলৈ গৈছিলোঁ যে সেইবুলি ক'লত মানে মই, পথাৰলৈ গৈছিলোঁ তাৰ পিছৰ পৰা হৈছে বুলি ক'লত মানে সেইবুলিয়ে ক'লে মানুহজনে। তেওঁতো ধৰক পথাৰলৈ গৈ থাকে জানে, হা
উম, বীজাণু লাগি যায়তো কেতিয়াবা।
অ', সেইটো কাৰণে মই কিন্তু হ'লেও আহি পেলাই ধুইছিলো হি কিন্তু, গৰম পানীয়ে নধলো সেইকাৰণেই চাগে হব পালে।
অ', গৰম পানীত নিমখ দি এনেকে ধুই দিলে।
অ', সেইটো ধুই দিয়া হ'লে চাগে বীজাণুটো মানে হেৰি কাত খাই যায়।
এ আমি হে বেলেগক কোৱা হয়, কিন্তু নিজেহে অ', সেইটোৱে হয় আমি বেলেগক কোৱা হয়, মানে নিজে কৰিবলৈ অলপ বেয়া আৰু কামবোৰ।
হা, হা, অ', অ'। হয়, হয় সেইটোৱে, দেউতাহঁত ধৰা সৰু পুৰা এইবোৰ গৈ থাকে। ইমান দেউতাহঁতৰ মানে সেইবোৰ
দেউতাহঁতৰ হয়। মানে কি হয় সৰুতে সেই বস্তুটো অলপ, অলপ লৈ থাকিলে উম, ধুই থাকিলে মানে কি হয়, ভৰিৰ হেৰিটো ছালতটো আহি যায় টান হৈ যায়।
উম, আমাৰ কথাও বেলেগ, দেউতাহঁতৰ কথাও বেলেগ। টান থাকে ছালটো। ধৰা তেনেকুৱা, আমাৰ আকৌ নহয়, নহয় ইমান।
কোমল।
গম পাইছা।
উম, পাইছোঁ, পাইছোঁ, হয় বুজিছোঁ। হেল্ল'। হেল্ল'।
বাৰু তেতিয়াহ'লে দিয়া ৰাখছোঁ।
হা, হা, অ', ঠিক আছে, ঠিক আছে।
উম, উম।